হয় কিবা কৰি আছিলা নেকি।
নাই এ এনেই অলপ শুইছিলো শুৱা
অ', অ'।
আপুনি কি কৰিছে? উম, খালো এইমাত্ৰ।
উম, হয়-হয় আৰু উম, ময়ো খালো তাৰ পিছত ভাবিলো যে মই আজি মানে আত্মবিশ্বাসৰ ওপৰ অলপমান আলোচনা কৰিব
হয়-হয়, পাৰি। এইটো এটা আমাৰ ভাল বিষয় বা দিশ। মানুহৰ জীৱন ধাৰণত বহুতো ঘাত প্ৰতিঘাত হৈ যায়। বিভিন্ন মানুহৰ লগত, কিন্তু আমি পোন প্ৰথমে নিজকে আমি অটুট ৰাখিব লাগিব, যাতে আমি ভালদৰে তাৰ পৰা মুকলি হৈ আহিব পাৰো।
হয়-হয়, একেবাৰে ঠিক কথা কৈছা। তুমি কি ভাবা যে, আমাৰ জীৱনত আত্মবিশ্বাস কিমানখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
আত্মবিশ্বাস আহ বুলি ক'বলৈ গ'লে আমি জীৱনত বহুতো ভাল দয়া মানুহ লগ পাও। আৰু আমি তাৰ মাজতে আমি জীৱনটো অতিবাহিত কৰিব লাগিব। আৰু
নিজকে আমি আৰু মানে কি বুলি কয় সেইটো নিজকে আমি আটাইতকৈ পোন প্ৰথমে নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে মই এইটো কাম কৰিব পাৰিম। কিন্তু মই কৰিবই লাগিব। এনেকুৱা এটা নিজৰ ওপৰত আমাৰ আত্মবিশ্বাস থাকিব লাগে তেতিয়াহে আমি জীৱনটোত ভাল ভালদৰে আগুৱাই যাব পাৰিম বা ভৱিষ্যত কিবা এটা আমি কৰিব পাৰিম।
হয়, হয় একেবাৰে ঠিক কথা কৈছা তুমি মানে ময়ো এইটো মানে লক্ষ্য কৰিছো যে দুজন ব্যক্তিৰ একেই জ্ঞান আছে কিন্তু এজনৰ আত্মবিশ্বাস বেছি আছে। সেইজন মানুহে আগুৱাই মানে বহুখিনি পদ মানে বহু দিশত আগুৱাই যাবলৈ সক্ষম হৈছে।
হয়
আৰু মানে যিজন ব্যক্তি মানে নিজৰ ওপৰত যেতিয়া আত্মবিশ্বাস থাকে তেতিয়া তুমি চাবা সকলোতে মানে আগুৱাই যাবলৈ সক্ষম হ'ব। কাৰণ উ তেওঁ নিজৰ ওপৰত যেতিয়া বিশ্বাস কৰে যে মই এইটো কৰিব পাৰেিম তেতিয়া তুমি সেই দিশটোত নিজে নিজে আগুৱাই যাব পাৰিবা আৰু উম যিজন ব্যক্তি ভাবে মানে নিজকে নিজে বেলেগৰ লগত তুলনা কৰি চাই যে মই পাৰিম নে নোৱাৰিম। সেইটো আচলতে কৰিব নালাগে মই ভাবো যে সেইটো এটা সঠিক উপায় নহয় কাৰণ নিজৰ আত্মবিশ্বাসৰ ওপৰতে মানুহ নিৰ্ভৰ কৰি থাকিব লাগে। উ ভুল হওক বা শুদ্ধ হওক। উম। যেতিয়া নিজৰ তানে আত্মবিশ্বাস থাকিব নহয়। তেতিয়া তুমি সদায় আগুৱাই যাব পাৰিবা।
আপুনি কলেই, যে আমি নিজৰ ওপৰত আগেই আত্মবিশ্বাস বা নিজৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগে যে মই সেইটো কাম কৰিব পাৰি। কিন্তু যিটো মানুহে বেলেগৰ কামবোৰ চাই কৰিবলৈ চেষ্টা কৰে বা কামতটো নহয়, তেওঁবলাকক পৰ নিৰ্ভৰশীল বুলি আমি সকলোৱে ভাবো বা সেইটো সমযু স্বীকৃতি পায় আৰু সেইটো কেতিয়াও আমি কৰিব নালাগে বা আমিটো পাৰিলে কৰিবই নালাগে আমি নিজৰ ওপৰত পোনপ্ৰথমে বিশ্বাসটো জগাই মনৰ পৰা জগাই তুলিব লাগে যে মই এইটো কাম কৰিমি কৰিবই লাগিব। আৰু অৱশেষত সেই কামটো যায় আমাৰ সফল হৈ পৰিব।
হয় হয় তুমি একেবাৰে ঠিক কথা কৈছা আৰু তুমি চাবাচোন, যেতিয়া তুমি উ ৰাস্তাতে গৈ থাকিলা বা তুমি ধৰা এখন উম, স্কুটি বা বাইক এদি তুমি জীয়াই থাকিলা, আন এজন ব্যক্তিত ধৰা ফুলতে লাগি গ'ল তোমাৰ স্কুটিখন বা বাইকখন তেতিয়া সেই মানুহজনে তোমাক দুখ দিবলৈ চেষ্টা কৰিব। কাৰণ তেওঁ ক'ব যে তুমি তুমি কৰিছা, তুমি কৰিছা, তেতিয়া মানে তুমি নিজৰ আ্ম আত্মবিশ্বাসত অটুত থাকি পেলাই ক'ব লাগিব, যে এইটো মই কৰা নাই এইটো এনেকে তেনেকে লাগি গ'ল। কিন্তু যদি তোমাৰ আত্মবিশ্বাস নাথাকে। তেতিয়া তোমাৰ ভুল নথকা সেইটোতো তোমাৰ ঠেলি দিব যে যেতিয়া তোমাৰ ভুল আছে। তুমি যেতিয়া সেইটোত মানে নিজে এইটো ভুলতটো নিজে নিজে পৰি যাবা। সেইটোত আচলতে সেইটো ক'ব লাগে। মানে সেইটোক বহু খিনি মই দেখিছো, যে মানে সেনেকে বহু খিনি মানুহ বিপদতো পৰিছে। নিজৰ আত্মবিশ্বাসৰ ফলত
আমি কেতিয়াও কাৰো ওপৰত যদি আমি সচাটো যদি আমি অটুত থাকো। যদি আমি কৰাতটো সঁচা বা আমাৰ তাত কোনো ভুল নাই। আমি তেতিয়া কাকো বা কোনো ব ধন কৰি আমি সচাটো সচ সঁচাই কৈ দিব লাগে। তেতিয়া আমি কোনো ধৰণৰ বিপদত ন বা নিজৰ ওপৰত যিটো বিশ্বাস সেইটো আমি প্ৰকাশ কৰি দিয়াও হ'ল।
আৰু মোৰ মনত আছে যে মই যেতিয়া স্কুলত থাকোঁতে মোৰ একবাৰ মঞ্চত মানে ভাষণ দিবলৈ দিছিলে আৰু মই সেই তেতিয়া মানে বহুত ভয় খাইছিলো আৰু মই ম মঞ্চৰ পৰা তলত আহি পেলাই, বহুত খিনি মানে কান্দিছিলো ভয়তে কান্দিছিলো। মানে ইমান খিনি মানুহ মানুহ আছিলে। মই ক'ব নোৱাৰিলোঁ। তাৰপাছত শিক্ষক শিক্ষয়ত্ৰী বিলাকে ক'লে যে উ উ তুমি নিজৰ ওপৰত বিশ্বাস ৰখাত তুমি ক'ব পাৰিবা তেতিয়া মই আকৌ মণ্ঞ্চলৈ যায় মই নিজৰ ভাষণখিনি দিলোঁ মানে যিটো মানে বিষয়ৰ ওপৰত আছিলে সেইটো বিষয়ৰ ওপৰত ভাষণখিনি দিলোঁ। তাৰপিছত মোৰ আত্মবিশ্বাসটো মানে বাঢ়ি গ'ল তেতিয়াৰ পৰা মই আৰু চবতে মানে মই মানে প্ৰতিযোগিতা কৰিব পাৰিলো মানে উ এইবিলাক ধৰা ভাষণ দিয়া কিবা কিবি তেতিয়া মানে আত্মবিশ্বাসটো ক'বলৈ গ'লে স্কুলৰ পৰাই আমি সেই মানে উম। তাও
হয়। এতিয়া কি বুলি কো চাওক আ মোৰ মত তে আৰু যে আমি জীৱনত সৰু হওক ডাঙৰ হওঁক আমি যিকোনো এটাত ঠেক বা ঠেকা খাব লাগে। তেতিয়াহে আমি বিশ্বাস কি এইটো বস্তু বুজি পাওঁ। আৰু তাৰ পৰাই আমাৰ বিশ্বাসটো আৰম্ভ হয় নিজৰ ওপৰত।
হয়, হয়। হয় একেবাৰে ঠিক কথা কৈছা তুমি যেতিয়া আমি উম জীৱনত আমি ধৰা কিবা এটা মানে সে হ'ল তুমি যে ক'লে ঠেককা এটা খালোঁ ঠেকা খোৱালে আমি গম পাম যে অ', এনেকে কৰিব লাগে তেনেকে কৰিব লাগে তেতিয়া আমি আৰু কেতিয়াও সেই আমি কৰিব নোৱাৰিম মানে আমি ভুলতটো নকৰো আৰু নেক্স টাইম।
হয় সেইটোৱে।
আৰু আৰু মই ভাবো যে আত্মবিশ্বাস আৰু অহং কেতিয়াও একে হ'ব নোৱাৰে।
নোৱাৰে নোৱাৰে।
তাৰপিছত মই ভাবো যে মানে আত্মবিশ্বাসে নিজৰ ক্ষমতাৰ ওপৰত বিশ্বাস কৰাটো আৰু অহংকাৰ হৈছে তাৰ মানে উম নিজকে আনতকৈ বেছি ওপৰত বুলি ভাবা যেনে উম, মানে কিছুমান মানুহ থাকে যে মই ইয়াতকে এইখিনি পাৰো মানে এইখিনি মই বেছিকে জানো বা মই এইটো কৰিব পাৰিম সেইটো এটা ক'বলৈ গ'লে যে আহা অহংকাৰ সেই অহংকাৰটোত মানুহ কেতিয়াও থাকিব নালাগে কাৰণ সেই অহংকাৰ কেতিয়াবা তোমাক বিপদতো পেলাব পাৰে।
হয়, হয়।
ত
আমি কেতিয়াও নিজৰ ওপৰত লৈ কেতিয়াও আমি অহংকাৰ কৰিব নালাগে আৰু সেই অ' কাৰ যে আমাৰ পিছলৈ দিয়াৰ পথলৈও ঢালি দিব পাৰে সেই অংহকাৰে আমাক নিজকে
হয়, হয়। তুমি কি ভাবা খেলা ধূলাটো আত্মবিশ্বাসৰ ভূমিকা আছেনে নাই।
খেলা ধূলাত আহ আত্মবিশ্বাসৰ ভূমিকা যথেষ্ট পৰিমানে আছে কাৰণ নিজৰ ওপৰত বিশ্বাসতটো আমি যগাব পাৰিলেহে আমি খেলখন ভালদৰে প্ৰদৰ্শন বা ভালদৰে খেলিব পাৰিম যদি আমি অ'।
হয় মই ভাবো ভাবো যে তুমি এই মাত্ৰ ক'লে যেতিয়া নিজৰ ওপৰত আত্মবিশ্বাস থাকিব তেতিয়া তোমাৰ নিজৰ উম খেল বা প্ৰদৰ্শনত যেতিয়া উম বিশ্বাসটো যেতিয়া থাকিব তে এতি তুমি সেই তটো বেছি ভালকে প্ৰদৰ্শন কৰিব পাৰোঁ খেলখন জিকিবলৈ সক্ষম হ'বা
হয়।
আৰু কেৱল খেল বা সেইতে মানে সেইতে নহয় অকল যে খেলাতে আত্মবিশ্বাস লাগে তেনেকুৱা নহয় আ, শিক্ষা, চাকৰি, ব্যৱসায় সকলোতে মই বিশ্বাসৰ, উম, উম, মানে সকলোতে আত্মবিশ্বাস লাগে বুলি মই ভাবোঁ।
হয়, হয়, এইটো সঁচা কথা বা এইটো সঁচাই কাৰণ আমি জীৱনত আমি বহুতো মই কৈছিলোই অলপ আগতে বহুতো আমি এঘাত প্ৰতি
পতি ন
আৰু ইয়াত বহুতো আমাৰ
অ
ম অ', মনৰ লগত খেলা বহুতো কাম হৈ যাব আৰু। তাৰ মাজতে আমি ভাগৰি নপৰি নিজকে বিশ্বাস আৰু বা আত্মবিশ্বাস ৰাখি যাতে সেইবোৰ পাহৰি আমি আৰু সঠিক পথলৈ বা ভালদৰে আগুৱাই যাব পাৰো, সেইটোৰ ওপৰতে আমি লক্ষ্য
হয়, হয়, একেবাৰে ঠিক কথা কৈছা। মই ভাবো যে আত্মবিশ্বাসে সফলতাৰ প্ৰথম খোজ সেয়েহে আমি সদায় নিজৰ ওপৰত বিশ্বাস কৰি ৰাখিব লাগে কেতিয়াও বেলেগৰ মানে পৰ নিৰ্ভৰশীল হ'ব নালাগে।
হয়, হয়,
আত্মবিশ্বাস থাকিলেহে আমি উম, জীৱন বাটত উম, আগুৱাই যাব পাৰিম।
উম, আত্মবিশ্বাস নহলে আমি কেতিয়াও মানে আগুৱাই যাবই নোৱাৰিম যেন, বা আত্মবিশ্বাস
ত' কেনেকুৱা বস্তু আমি অনুভৱেই কৰিব নোৱাৰিম যদি আমি নিজৰ ওপৰত কেতিয়াও বিশ্বাস নকৰোঁ বা নিজকে আমি ভালদৰে আগুৱাই নিবলৈ চেষ্টা নকৰোঁ।
হয়, হয়, একেবাৰে ঠিক কথা কৈছা আৰু আজি আলোচনাৰ পৰা মই এইখিনিয়ে কথা কথা বুজিলোঁ যে নিজৰ ওপৰত বিশ্বাস ৰাখিলে বহু অসাধ্যয় কামো সাধন কৰিব পাৰি যেনে এইটো কাম কৰিব নোৱাৰিলেও আমি সেইটো কাম কৰিব পাৰিম যদি নিজৰ ওপৰত বিশ্বাস থাকে।
আমি কেতিয়াও হাৰ মানিব না নালাগিব।
একেবাৰে ঠিক কথা কৈছা কেতিয়াও হাৰ মানিব নালাগে আৰু ময়ো এইখিনিয়ে ক'ম যে আমি দুয়োটাই জীৱনত নিজৰ আত্মবিশ্বাসৰ ওপৰত থিয় দি আগুৱাই যাবলৈ আমি দুটা যাতে সক্ষম হওঁ।
হয়, হয়,
পিছে আজি দুয়টাই যিখিনি কথা আলোচনা কৰিলোঁ মই ভাবো সেইখিনি আমাৰ দুয়টাৰ বহুখিনি জ্ঞান আৰু উন্নত কৰি তুলিলে।
এ ভাল লাগিল কথা পাতি আৰু কেতিয়াবা আলোচনা কৰিম এনেধৰণৰ বিষয়ৰ ওপৰত।
হয়, হয়, দিয়া এতিয়া ৰাখিছো।
অ', ঠিক আছে।
উম, দিয়।